তুমি দিয়া জীৱনৰ কথা পাতো দিয়া তে তুমি কোৱা তুমি চহৰ ভাল পোৱা নে গাও ভাল পোৱা
মই বেছিভাগ অ ক'ব গলে গাওঁতোহে অলপ ভাল পাওঁ এনেকুৱা নহয় যে মই চহৰ বেয়া পাওঁ এতিয়া দুটা ঠাইৰে উম ভাল আৰু বেয়া দুয়োটা বস্তুৱে আছে হয়নে
হয়
উম সেইটো চাই পেলাই মই গাওঁটোৱে অলপ মানে আহ ভাল পাওঁ এনে উম থাকিব উ বা এৰ মানুহ উ প্ৰাকৃতিক দৃশ্যবোৰ উম হাৱা এইবিলাক গাঁৱৰে বেছি ভাল কিন্তু আহ চহৰ ৰো বহুত মানে অ ভাল বস্তুও আছে যেনিবা বহুত ভাল ভাল স্কুল আছে ডাঙৰ ডাঙৰ কলেজ আছে ল'ৰা ছোৱালী বোৰে মানে নিজৰ ফিউচাৰৰ কাৰণে আহ চহৰত আহিব পাৰিলে মানে ইহঁতৰো ভাল হয় তুমি কি ভাল পোৱা পিছে
ময়ো আহ মানে মই মানে চহৰীয়া লাইফ চহৰীয়া জীৱনটো ভাল পাওঁ আৰু তুমি যেনেকে ক'লা যে গাঁৱত তোমাৰ ধৰা প্ৰকৃতি বা কিবা কিবি আছে সেইবোৰতো হয়ে বাৰু গাঁৱত তেনেকুৱা বস্তুবোৰ পায় কিন্তু চহৰত তোমাৰ ধৰা বহুত কিছুমান সুবিধাও আছে ধৰা যিবোৰ গাঁৱত নাই ত দুইটা বস্তু যদি চাব গলে হয়তো কিছুমানে চহৰ ভাল পায় কিছুমানে গাঁও ভাল পায় গাঁৱত তোমাৰ প্ৰকৃতি আছে কাৰণে বহুতে ভাল পায় কিন্তু মইতো তোমাৰ চহৰে ভাল পাওঁ
অ বুজিছ
তুমি এনে কি বুলি ভাবা যে চহৰত থাকিলে মানে কি কি সুবিধা হয় গাঁৱৰ তুলনাত
গাঁৱৰ তুলনাত চহৰত মানে মানুহে এ কাম পায় বহুত কাম পায় বহুত পইচা ইনকাম কৰিব পাৰি গাঁৱত ধৰা ইমান এটা ডাঙৰ ডাঙৰ মানে অট্টালিকা নাথাকে য'ত মানুহ বোৰে গৈ কাম কৰিব পাৰিব গাঁৱত ধৰা মানুহে এ বেছিভাগ তোমাৰ উ নিজৰে সহঁতৰ মানে মাটি থাকে তাতে সেই খেতি বাাৰি কৰে আৰু কিন্তু চহৰত মানে ডাঙৰ ডাঙৰ অফিচত কাম কৰিব পাৰে ভাল ভাল স্কুল কলেজ আছে এ হেৰি গাঁৱৰ লৰা ছোৱালীবোৰ আহি ইয়াত পঢ়িব পাৰে তাৰ পিছত বিভিন্ন ধৰণৰ উ লাইব্ৰেৰী তাৰপিছত এ খেলা ধূলাৰ বহুত মানে ডাঙৰ ডাঙৰ ফিল্ড আছে মানুহে মানে অকল পঢ়া লিখাৰ বাহিৰে বহুত কিবা কিবি ইয়াত কৰিব পাৰিব আৰু চব বস্তু পোৱা যায় উম এতিয়া উ ডাঙৰ ডাঙৰ ফ্লেট থাকে ফ্লেটৰ তলতে বহুত ডাঙৰ ডাঙৰ মাৰ্ট থাকে চব বস্তু পোৱা যায় মানে এনে গাঁৱৰ তুলনাত যদি মই চহৰ কবলৈ যাওঁ চহৰত বহুত বস্তু পোৱা যায় কিন্তু গাঁৱত ইমান এটা ফেচিলিটি পোৱা নাযায় তুমি কি ভাবা
তুমি কোৱা কথাখিনি ঠিকে আছে আৰু আৰু তুমি যেনেকে কলা যে গাঁৱত চহৰত ধৰা তোমাৰ সুবিধা আছে কাম পোৱাৰ যিটো তোমাৰ ধৰা গাঁৱত পোৱা নাযায় আৰু মই ভাবো যে গাঁৱত ধৰা ৰাস্তা ঘাটবোৰ ইমান এটা আগতকে ক'ব গলে উন্নততটো হৈছেই কিন্তু ইমান এটা চহৰৰ দৰে উন্নত নহয় তোমাৰ আৰু তোমাৰ গাঁৱত ধৰা তেনেকে দোকান পোহাৰো ওচৰত পোৱা নাযায় মানুহ বহুত দূৰলৈ তোমাৰ ধৰা খোজ কঢ়ি যাব লগগীয়া হয় তাৰপিছত তোমাৰ গাঁৱৰ বহুতো ঠাইত এতিয়াও তোমাৰ লাইন লাইনৰ অভাৱ আছে আৰু মানে যিখিনি ঠাইত তোমাৰ ধৰা লাইনটো দিয়াও আছে তাতেও মানে বাৰে বাৰে অহা যোৱা কৰি থাকে লাইনতটো তেনেকুৱা কিছুমান যিবোৰ সুবিধা ধৰা তোমাৰ গাঁৱত নাই সেইবোৰ তোমাৰ চহৰত আছে আৰু ত' চহৰত সুবিধা আছে তোমাৰ বহুত খিনি
বহুত সুবিধা আছে সেইটোৱে এতিয়া চোৱা বহুত বিদ্যাৰ্থী আছে। ক্লাছ টেনৰ ক্লাছ নাইনৰ ইহঁতৰ এতিয়া পঢ়াৰ কাৰণে ইহতি বহুত বেছি মানে বস্ত নাপায় এতিয়া যেনেকুৱা কাৰেন্টো কাৰেন্টো এতিয়া গাঁৱত কব গলে বেছিভাগ নাথাকেই এতিয়া সেইটো টাইমতো এই বৰ্ডৰ টাইমতো যেতিয়া মানে একম সিহতি বহুত ডাঙৰ ডাঙৰ পৰীক্ষা কেইটা দিব সেই মো যদি কাৰেণ্টটো নাথাকে তেতিয়া হলে মানে সিহঁতি পঢ়িব কেনেকে
অ সেইটোও হয় আৰু চহৰত চোৱা ইমান সোপাটো সুবিধা আছে তাৰ বাহিৰে কি কি মানে অসুবিধা থাকা বুলি এনে তুমি ভাবা
এতিয়া অসুবিধা বুলিলে আহ ডাঙৰ ডাঙৰ চহৰত বহুত মানে আহ বহুত বেছি মানে ধূলি বালু তাৰপিছত হাল্লা উম গছ গছনি ইমান নাথাকে ধৰা অ উম গছ গছনি ইমান নাথাকে তাৰপিছত মানুহবোৰো মানে বহুত মানে এ খোলা মেলা নকৰে চহৰত কিন্তু গাঁৱত আকৌ তুমি চাবা মানুহবোৰ মানে হাঁহি মেলি কথা পাতিব ইজন সিজনৰ ঘৰত যাব কিন্তু চহৰত সেইবোৰ মানে বস্তু নাথাকে মানুহ নিজৰ মতে থাকে সেইকাৰণে মানুহবোৰ বেছিভাগ মানসিক ভাৱেও মানে বহুত সিহতি আহ কষ্ট পাই থাকে মানুহৰ লগত ইমান প্ৰ যদি নাথাকে অকল যদি অফিচত গৈ আছে কাম কৰি পেলাই ঘৰত আহি আছে তেতিয়া মানে অলপ সিহঁতৰ জীৱনটো অলপ তেনেকুৱা হ'বই অলপো কিবা এটাটো মানে ফৰিবই
অ তুমি ঠিকেই কথা কৈছা গহাত অ চহৰত মানে বহুত খিনি অসুবিধা আছে তুমি যেনেকে ফলা যে অ ধৰা গছ গছ গছনি নাথাকে বা ওচৰ পাজৰৰ মানুহবোৰো মিলা প্ৰীতি ইমান এ এটা নাথাকে যেনেকে ধৰা তোমাৰ গাঁৱত থাকে সেইটোও হয় বাৰু আৰু তোমাৰ আহ চহৰত থকা মানুহবোৰ যিহেতু বেছি ব্যস্ততা থাকে বেছি কামৰ ওপৰত কামেই কৰি থাকে ত তেওঁলোকৰ মানসিক দুৰ্বলতাটো আহি পৰে সেইটোও বাৰু ঠিকেই কৈছা ত' চহৰত আছেই বহুতো অসুবিধা সুবিধাও আছে কিন্তু তাতকে বেছি ত অ তাত কিছি তোমাৰ অসুবিধা আছে
অ আছে আৰু চব জোগাতে সুবিধা অসুবিধাতটো আছে এতিয়া যোনবোৰ অসুবিধা মই চহৰত কৈছো সেইবোৰ আকৌ গাঁৱৰ কাৰণে সুবিধা কিন্তু যোনবোৰ সুবিধা চহৰত আছে সেইবোৰ আকৌ গাঁৱত অস সুবিধা
অ তাকেই এনে তুমি ভাবানে যে চহৰীয়া জীৱনটো ব্যস্ততা পূৰ্ণ হয়
চহৰীয়া জীৱনটো বহুত ব্যস্তত্বপূৰ্ণ হয় ইজনৰ ইজনে সিজনৰ ঘৰত যাব নোৱাৰে কামৰ কামৰ বাবেই আহ কথা পাতিব নোৱাৰে ভালকে উম যদি গাঁৱত নিজৰ মাক দেউতাকে থাকে কিবা এটা হলে পতককে ওলাই যাব নোৱাৰে
তাকেই
মানুহ বহুত চহৰত আহিলে মানুহ বহুত মানে ব্যস্ত হৈ যায় ব্যস্ত হৈ পৰে
ময়ো তুমি কোৱাৰ দৰে ভাবো আহ চহৰীয়া লাইফটো বহুত ব্যস্ততাপূৰ্ণ হয় আনকি তোমাৰ সৰু ল'ৰা ছোৱালীও নিজৰ পঢ়া শুনাত ইমান ব্যস্ত হৈ থাকে আজিকালি চহৰত এ তেওঁলোকে মানে ৰ ল'ৰা ছোৱালী ওচৰৰ পাজৰ ল'ৰা ছোৱালীৰ লগত খেলিবলৈ টাইম নাপায় যিটো মানে ইমান এটা ভাল নহয় বাৰু অ এনে তুমি কি হবা যে আহ চহৰত স্কুল আৰু হস্পিতেলবোৰ ভালনে অ গাঁৱৰ বোৰ বেছি ভাল বুলি ভাবা আৰু
মই ভাবো যে গাঁৱৰ হস্পিতেল আৰু চহৰৰ হস্পিতেলত মোৰ মতে একো পাৰ্থক্য কৰিব নালাগে এতিয়া এটা হস্পিতেেল এটা হস্পিতেলত কেনেকুৱা ধৰণৰ ডক্তৰ আছে কোনে কেনেকা চিকিৎসা কৰিছে সেই তাৰ ওপৰত মানে চাব লাগে এতিয়া বহুতো চহৰত হস্পিতেল আছে কিন্তু ভাল ডক্তৰ নাই এতিয়া বহুত গাঁৱত কিছুমান গাঁৱত এটা হস্পিতেলতে দুই তিনিটা ভাল ডক্তৰ আছে কিন্তু বেছিভাগ ডক্তৰ বাৰু এম বি বি এছ কৰাৰ পিছত উ চহৰতে আহি পৰে যিহেতু চহৰত ডাঙৰ ডাঙৰ হস্পিতেল আছে আৰু গাঁও আৰু চহৰৰ হস্পিতেলৰ পাৰ্থক্য এটাই যে গাঁৱত হস্পিতেল কম যিহেতু যদি কিছু কোনোবা বেমাৰো হয় ইমান এটা মানে ৰুম নাপায়
অ সেইটো তুমি
কিন্তু চহৰত মানে আহ হস্পিতেলবোৰ বহুত ডাঙৰ বাবে মানুহে তাত ঘৰৰ মানুহো আনকি আহি থাকিব পাৰে এক ৰাতি দুই ৰাতি
অ সেইটো তুমি একেবাৰে মানে ঠিকেই কৈছা আৰু মইয়ো ভাবো যে অ স্কুল আৰু হস্পিতেলত কিবা যদি পাৰ্থক্য থাকে সেইটো তোমাৰ নিৰ্ভৰ কৰে তাতে কেনেকোৱা ধৰণৰ ধৰা তোমাৰ ডক্তৰ আছে যে সেনে
উম কেনেকোৱা চিকিৎসা কৰিছে উম
তে ভাল লাগিল তোমাৰ লগত ত চহৰীয়া জীৱনৰ কথা পাতি ধন্যবাদ
উম